হেল্ল'?
আহ কি কৰিছা?
তোৰ কি কৰি আছা ভাল নে?
আহ ভাল হ দিয়া।
বহি আছো, তোমাৰ মানে উম ৰাতিপুৱা খানাটো খালো যে, খাই পেলাই বহি আছো। অ'। এ কি খালা তুমি?
মই তোমাৰ এয়া ৰুটি বনালো ৰুটি খালো
অ ময়ো ৰুটিয়ে খালো বাৰু, উম এ ৰুটি খাই বৈ কৈ পেলাই মানে তোমাৰ বহিছো আৰু অকণ।
অ এ তোমাৰ হেৰি হৈছে ভৰিখন বিষ হৈছে তাৰপৰা ভৰিখন বিষতে মই পেলাব নোৱাৰা হৈছো ৰ'বা। কিয় বা হৈছে ধৰিবই
চা কিয় বা তোমাৰ আকৌ তেনেকুৱা হৈছে।
তাকে। কিবা বেছি প্ৰেচাৰ পোৱাৰ কাৰণেহে হয় নে কি কিবা বেছি দৌৰা দৌৰি কৰিলে, উম, কিন্তু ভৰি বিষ কিহৰ কাৰণে হয়নো?
এনেই ভৰি দি বহুত কাৰণে হয়, মোৰ এইটো বিষয়ত ইমান কম-মানে নাজ
হেৰি নহয় ন? এ থাইৰইড চাইৰইড বাঢ়িলে চাগে হয় নেকি, বা তেনেকুৱা?
কেতিয়াবা তোমাৰ ইউৰিক এচিড হ'লেও হয় থাইৰড বাঢ়িলেও হয় মানে বহুত কাৰণত হয়।
তাকেহে, মোৰ দেখালেহে-হে গম পাম ৰ'বা, ভৰিখন ইমান বিষাইছে।
অ', মইও মানে এটা ফালে যাবলৈহে ওলাইছো ৰ'বা, মানে কি হ'ল, আমাৰ মানে এই কাম এটা নত তুন কাম এটা আৰম্ভ কৰিছো, তোমাৰ মানে কি, মাটি অলপ মানে এয়া, ফিচাৰি এটা খান্দিছো তোমাৰ।
অ' অ'।
মানে, ফিচাৰিটোত সেনেকু-অলপ চাওঁ কি মাছ অলপ পুহিচ-পালন কৰি চাওঁ ৰ'বাচোন, কিবা অলপ লাভ হয় নে মানে ইমান নেজানো, প্ৰথম প্ৰথম কৰিছো বেলেগে যি কৈছে তাকে শুনি পেলাই, চাওঁ কিমান উন্নতি কৰিব পাৰো নে নোৱাৰো।
পাৰিবা দিয়া, উম সাহ-সাহস লৈছা যেতিয়া।
অ', তাকে ভয়ো লাগি আছে নহয়, তোমাৰ মানে পাৰো নে নোৱাৰো আগতে এনেকুৱা কৰা কোনো মানে
হেৰি নাথাকে যে, অ', হেৰি হ'ব দিয়া, এই কৰিলেহে গম পোৱা যায়।
অ', সেইটোও হয় বাৰু, এতিয়া তাতে দুবিঘা মাটি এতাত এটা পুখুৰী খান্দিলো মানে। দুই বিঘা মাটিত? তাৰ পিছত আৰু তোমাৰ এই মাটি খিনি মানে তাকে, ভাবিছো মাছৰ পোনা দিছেহি
অ'।
পোনাখিনি বুলো এনেকে দি পেলাই আৰু
আকৌ তোমাৰ যত্ন ল'ব লগা হ'ব
খান্দিছো।
উন্নত মানৰ মানে কি হ'ল, অলপ পোনা বিলাক চাই পেলাই দিছো।
অ', সেইটোৱেই, এ ভাল হ'বগৈ দিয়া, আগধৰি কৰিছাহে কাম। উ
মানে কি জানা, বহুতে কয় যে মীন পালনটো অসমৰ, মানে কি হয় অলপ অসমত মানে ভাল কিয় জানা, আমাৰ অসমৰ মানে নব্বৈ শতাংশ মান মানুহে মাছ ভাল দিয়াচোন খাই, হয়নে? মাছ ভাল পোৱাৰ লগতে আমাৰ মানে চাহিদাটো বেছি হ'ব। যিটো আম বেচা বিক্ৰীতো। মানুহেব ভালে পাই দিয়াচোন অসমৰ বহুত ক কম মানুহে মাছ নোখোৱা মানুহ আছে। এনেই বহুত মানুহেতো নব্বৈ শতাংশ মানুহে মাছ খায়েই। আৰু মা খুব উৎসৱে
এ নহয় মাছতটো আমাৰ তাকে, আমাৰ বেলেগৰ পৰা অহা মাছতো তোমাৰ কি হয় জানা কিন্তু সাৰ চাৰ মাৰি পেলা তোমাৰ হেৰি কৰি দিয়ে ন। মানুহ বিলাক এটা তাকে ভাল বুলিয়ে খাই থাকে আৰু সেয়া খোৱাৰ ফলত কিমান বেমাৰ আজাৰো হৈছে, আৰু তোমাৰ আমাক যেতি যেতিয়া ঘৰুৱা ফিচাৰী হেৰিবিলাক হ'ব তেতিয়া
অ', মানে সেইটোৱেই, তোমাৰ মানে এতিয়া আমাৰ এতিয়া মানুহে যে এতিয়া মাছ খাই আমি মানে বেচা-বিক্ৰী তোমাৰ বজাৰখন ভাল হ'ব ন বজাৰখন হ'লে মানে মাছ কেইটা বিক্ৰী কৰিবও পাৰিম, তাতে সেইবিলাকো ভাবিছো আৰু মানে সি এতিয়া পুখুৰীতটো খান্দিলে নহ'ব, পুখুৰীটো মানে পাৰটো তুমি ওখকে ভু পুৰা দিব লাগিব গম পাইছা নে। ভেট বিলাক যে সাৰ টো বান্ধি দিয়ে যে সেইটো ওখকে সকলোৱে দিব লাগিব, কাৰণ বানপানী হওঁক বা বেলেগ পানী হ'লে
সমস্যা হবগৈ অহ, সেইটয়ে। এতিয়া তোমাৰ কি‌ হৈছে তুমি আন্ধুৱে সেইবিলাক বান্ধি গুন্ধি কিলিয়া কৰিব
অহ' সেইটোক সেয়া, সেয়াই মানে পাৰটো এতিয়া ওখ কৰাই আছো, ওখ কৰাই আছো আৰু মানে কি জানা ই গছ গছনি অলপ আছে সেই গছ-গছনিখিনি কাটিব লাগিব কাৰণ তোমাৰ ফিচাৰী উম'। ফিচাৰী, ফিচাৰী বনালে মানে কি হয় জানা, ফিচাৰী বনালে মানে গছ থাকিব নালাগে। মানে গছ থাকিলে তোমাৰ অহ, ডাঙৰ গছ চছ থাকিলে মানে কি চাহ তো পৰি থাকে চাহটো পৰি থাকিলে মানে মাছবিলাক নাবাহে ন, ৰ'দ পৰিব লাগে ফিচাৰীত।
সেইটোৱে।
ৰ'দ পৰিলে ভাল আৰু ৰ'দ পৰিলে মাছ মাছটো ডাঙৰ হয়। বাঢি বাঢ়িবলৈ সুবিধা হয় এতিয়া মানে গছ থাকিলে চাহ পৰি থাকিল। থাকিব সেইকাৰণে গছ দুডাল মান চ সেইকেইডালো কাটিব লাগিব, পাৰটোও বান্ধিব লাগে, এনেই কাম অলপ আছে মানে।
অহ' কাম ভালে হৈছে কামত লাগি থাকিব পাৰিবা এতিয়া।
তাকে কি কৰো আৰু ভগৱানে কি কৰে। হাতত লৈছোঁ যেতিয়া। আৰু মানে যিমান পাৰো মানে উন্নত মানৰ প্ৰাকৃতিক খাদ্য খুৱাবই চেষ্টা কৰিম গম পাইছা। অলপ চূণ হওঁক, প্ৰাকৃতিক খাদ্য হওঁক বতাহ চেনে এতিয়া মানে বেছি কেমিকেল টাইপৰ বস্তুবিলাক নোখাওঁ। অহ' বেছি কেমিকেল টাইপৰ বস্তু দিলে আকৌ মাছটো, মানুহক খালেও অসুবিধা, নিজেও তেতিয়া খাম ন। ভাল যিমান পাৰো, যিমান বাঢ়ে নাবাঢ়ে নাজানো কিন্তু যিমান পাৰো মানে।
তোমাৰ সেইটোৱে, তুমি বিক্ৰী কৰা বুলি নহয় আচলমতে ওচৰ পচ ত' মানুহে কিনি খাবৰ বাবে নিবা। হেৰি হ'লে ভাল নিজে খাবা সেইটো তোমাৰ নাবাৰহিলেও কথা নাই। সৰুৱে চাইছ হওঁক লগা হ'লে। কিন্তু বস্তুটো ফ্ৰেচ হৈ থাকিব তেতিয়া
অহ', অহ'।
ডাঙৰ ডাঙৰ কৰিবলৈ যাই পেলাই তোমাৰ দেহাটোহে খালে। সেইটো দেহাৰ কাৰণে উপকাৰ কৰিব।
অহ' সেইটো কথা, আৰু মানে কি জানা মেইন পালন বস্তুতটো কৰিব জানিলে তোমাৰ লাভ আছে। গম পাইছা, আমাৰ তাতে এৰিয়াটো আমি বানপানী এৰিয়া নহয়তো, কিন্তু বানপানী এৰিয়া হ'লে মানুহৰ অলপ লোকচান, অকস্মতত যদি বানপানী আহি যায়। আছিলা তুমি আগতিয়াকে ডাঙৰ নহওঁতে কেতিয়াবা উঠাব লাগিব বা কেতিয়াবা বানপানী গোটেই মানবিলাক‌ লৈ যাব ন, কিন্তু আমাৰ জেগাত ইমান বানপানী নহয়। মানে আমাৰ মোৰ মতে আৰু ভাবো যে আমাৰ তাত ইমান প্ৰব্লেম নহ'ব।
সেইটোৱে ন, সেইটোৱে মাথাউৰিটো তুমি হেৰি কৰি দিওঁ বা ফিচাৰি গোটেই মা-মানে মুখটো পাৰটো বান্ধি কৰি তুমি অ। তেতিয়া তোমাৰ কলৈ কলৈ একো জাতে ওলাই যাবলৈ কৰিবলৈ নোৱাৰে
হৈ থাকে মানুহে যেন ভাবিছে, মানুহ এজন ৰাখি পেলাই তাতে উম থব লাগিব কোনবাই তেতিয়া ঔষধ পাতি দি মাৰিও দিব পাৰে মাছখিনি নহলে নহ'লে মাছ মাৰিও খাব পাৰে হয় নে কিন্তু মাছ মাৰি খাওক লাগিলে কিন্তু কেতিয়াবাযে ঔষধ দি মাৰি পেলায় মাছ বিলাক
দিব তাতে তুমি মানুহ তোমাৰ ৰাখি দিলা উম ত নহয় মানুহ তেনেকে ৰাখি দিলে তোমাৰ ভাল হ'ব তেতিয়া
উম।
ত ইমান তাৰমানে প্ৰেছাৰ নপৰে তুমি টাইমে টাইমে গৈ চালা হয় তেনেকুৱা আহা পানী দিয়াত গৈ লাগে মানুহটোক দায়িত্ব দিলে মানুটোক পালন কৰিব তাতে তুমি কিবা এটা কৰি ৰাখিব
আজি আজি মানে অলপ মাছৰ পোনা আনিব দিছো তোমাৰ মানে কি হয় জানা এই আমাৰ ইয়াত মানে চন্দা মাছ গাজ কাপ তাৰ পিছত ৰৌ মাছ এনেকুৱা কিছুমান মাছ মানে দিলে তৎক্ষণত বাঢ়ে ত' ভাবিছো সেইবিলাক মানে ৰূপচন্দ্ৰা মাছটো যে সেইবিলাক সেইবিলাক মাছতটো মানে দিব চেষ্টা কৰিছো মানে দিলে মানে সোনকালে বাঢ়িব
অ সেইটো ভাল হ'ব দিয়া মানে হেৰিতটো কাম ভাল হ'ব দিয়া ভাল হ'ব লাগে নিজৰ নকৰি লোৱা ফলটো কষ্ট ফল মিঠা নহয়
অ সেইটো হয় বাৰু এতিয়া তাকে ভাবিছো একো এটো নকৰিলেও নচলিব ন।
সেইটোৱেই কামত লাগিব লাগে অ
তুমি এতিয়া কি কিবা কৰিছা নেকি?
মোৰ নাই দিয়া একো বৰ্তমান একো কৰা নাই।
নহয় তোমালোকৰ মাতি আছে যদি এনেকে ফিচাৰি এটা
অ তেনেকুৱা তোমাৰ হেৰি আছে নাথাকা নহয় মানে ঘৰুৱা সৰু ফিচ চাৰি আছে তোমাৰ তোমাৰ মাছ এৰি কৰি দিয়া নহয় পথাৰত আছে ন। সেইটো মানে ফিচাৰীটো কি হয় উ মানে ৰাইজে মাৰি মাৰি খায় আৰু তাত মাছ এৰি দিয়া নহয় পানী সোমাই
মানে কি জানা নিজেও কেতিয়াবা এৰি দিবা মানে মাজে মাজে অলপ দিনত মানে অলপ দিনত মানে এৰি এৰি কৰি দিলে কি হব তোমাৰ মানে নিজেও খাব পাৰিবা ন
অ পাৰ বিলাক মানে বন্ধা নহয় যে গম পালা মানে পানী আহিলে সোমাই যায় আৰু মা যিটো ধৰি লোৱা পানীত অহাৰ মাছ সেইবিলাক ৰৈ যায় নহয় পিছত তোমাৰ সেই মাছ সেইটো ল মাৰিবেলাই ৰাইজে খায় বা আমিও খাওঁ তেনেকুৱা নিচিনা সেইটো লোকেল মাছত পৰে আৰু গম পালা এনে তোমাৰ মাছ এৰি দিয়াকে
এৰি দিয়া নাই মানে তোমালোকৰ যিবিলাক পথাৰৰ পৰা মাছ সোমাই বা বেলেগৰ পৰা ৰৌ পু ৰৌ মাছ ৰৌ মাছ আছে চৰি গৰৈ মাছ হওক বা পুঠি হওক ন সেনেকুৱা ধৰণৰ মাছ
অ লোকেল মাছৰ যে সেইবিলাক মানে তোমাৰ পুঠি মাছ গৰৈ মাছ দৈকণা কিবা কিবি বেচা এইবিলাক মাছ পাবা তাৰ মানে আমাৰ পুখুৰীত সেই এৰি দিয়া নহয় যে কিন্তু পানীত উটি আহে ন আহ সেইবিলাক আৰু গম পালা কিন্তু তোমাৰ সেই মাথাউৰি চাথাউৰি বান্ধি দিয়া নাই যে পানীয়ৰ লগতে যি মাছ আহি সোমাই গ'ল নহয় তাৰ পৰা তোমাৰ পানী খিনি অ পানী খিনি তোমাৰ যেতিয়া ওলাই ওলাই যাব যিখিনি ৰ'ল মানে সেই মাছতটো কোৱা মাছখিনি ধৰি লোৱা তোমাৰ মানে থাকি যায় আৰু যি নি থাকে
অ'
তত সেইখিনি মাছ খোৱা খাবলৈ পাওঁ আৰু।
অ'অ' হয় দিয়া। তাকে চাও কি হয় ভগৱানে কি কৰে এতিয়া কামটোত আগবাঢ়িছো যেতিয়া এতিয়া এতিয়া পিছ পিছুৱাই নাহো আৰু মানে হয় লাভ হওক লোকচান হওক ঈশ্বৰ
অ ভাবিছো ৰ'বা, তোমালোকৰ যদি লাভ হোৱা গম পাওঁ মানে ডেভলপ হোৱা গ'ম পাওঁ তেতিয়াহ'লে আমাৰও কৰিম চাগে।
অ' সেইটয়ে মানে কি এতিয়া ভাবিছো আৰু কিবা কিবি কৰিব লাগিব কেতিয়াবা খে খেতি বা খেতি বাতিও কৰিব লাগিব।
সেইটোয়ে সেইটোয়ে কৰিলেহে গম পোৱা যায় কোনটো বস্তু তো কিমান হেৰি হয় নকৰালে বুজি পোৱা নাযায় যে, হয়। তাকে ভাল যিয়ে নহক মাছ কামটো যে লৈছা সেই মাছ হেৰি সটো বোলো বহুত ভাল হৈছে দিয়া উম ৰাখিছো। গম পাইছা মীন পালনটো বহুত দৰকাৰীয়ে হয় দিয়াচোন।
অ' বহুত দৰকাৰী হয়।
দৰকাৰী ভাবিছো যিহেতু আমাৰ খাৰা কৰি থকা যায় ন।
অ' মাছৰ আমাৰ ইয়াত চাহিদাটো বেছি ন অসমত সেইটো কাৰণে মানে উম দিয়া হ'ব দিয়া নহলে ন তুমি বিজি বি নহয় ৰ'বা ভাত পানী এতিয়া খাইছা নাই ভাত পানী কিবা বনাবা?
অ' ভাত বনাওঁ, বনাব পৰা নাই মই
অ' কিবা স্পেচিয়েল আইটেম আছে নে?
আজি তোমাৰ এনেকে বিশেষ নাই। আজি ককাৰ শ্ৰাধ্ব আছেতো তালৈ যাম তাৰামনে। তাকে আহ হ'ব দিয়া।